হেল্ল'
হেল্ল'
অ', কি কৰিছিলা?
হেল্ল'
হেল্ল'
উম,
কি খব?
উম, ভালে, তোমাৰ?
অ, মোৰো ভালেই।
উম, উম, খালো। তুমি খালা নাই?
মই নাই খোৱা।
কি কৰি আছা?
এতিয়া এনেই বহি আছো।
উম, উম,
কিবা, এতিয়া ক'ত আছা?
এ ফোন এটা আহিছে
ৰ'বা আকৌ' হেল্ল ' হেল্ল'